হেল্ল' কি কৰি আছা?
মোবাইল চাই আছিলো।
হয় নেকি? তোমাৰ এই বৰষুণ দিছে নাই আজি আজি বৰষুণ দিছে নাই তোমাৰ। ভাল বৰষুণ দি আছে না নাই?
দিয়া নাইতো।
দিয়া নাই
উ
আমাৰ ইয়াত বৰষুণ আমাৰ ইয়াত বহুত বৰষুণটো।
আমাৰ ইয়াতে বৰষুণ দিছে এখনে দি থকা নাই অলপ অলপ পৰি আছে অলপ আগতে দিছিল পুৰা।
আহ। খাই নাই বাকী ভাত খাত খোৱাা হল।
উম।
আত খোৱা হওঁক।
হাৱাই নজি ম ঘুমাই আছিলো মোবাইল চাই চাই। পাহৰি গৈছিল পিছত দেৰি হৈ গ' পিছত বহুত সোমাই গৈছিলো এখন।
তাৰছত কামাখ্যা দেখি এ নিজে দেখিছা কিমান মানুহ হৈছে ক'ৰ ক'ৰ পৰা মানুহ আহিছে।
অ ভি ভিডিঅ' দেখুৱাইছো কিবা এনেকুৰাত কি ওলাই যে
আহ। এটা মানুহ কি হৈছে জানানা?
তেজ ওলাই যে পুৰা একদম সেৰা নাই পুৰা এতিয়া ভিডিঅ' এটা দেখছো ভাইৰেল।
আৰু এটা ভিডিঅ' আছে এ পাহাৰৰ ওপৰত এটা মানে থিয় দিছো ন বাবোন এটা এ - এটা প দি থিয় দিয় আছে পুৰা একেবাৰে
কিহ উঠি আহৰি আছে।
পাহাৰৰ ওপৰত।
অ',
দেখা নাই।
এটা ভুল দিছ।
অ, এ পাহাৰৰ ঘো এটা ভৰি দি থিয়া দি আছে একেবাৰে এটা ভৰিতটো ভৰি কিবানেক কৰি আছে।
অ, কিবা মন কিবা মটৰখনৰে পৰি আছে। কিবা ম পৰিশ কিবা কিবি কিবা শক্তি লাভ কৰিব। উম সয়ি প্ৰাৰ্থনা কৰি আছে কামত পুৰা হ'ব নাই এইটো সময় যোয় এইটো- এইটো সময়ত কিবা কি ম
চকু - চকু বন্ধ কৰি আছে ম তমাক কি দেখা প আছ
তান্ত্ৰিক বিলাকো আহো এইখিনি সময়তে সখিনি সময়তে পাচ ঘ কৰে ততে শক্তি লাভ কৰে যিখিনি সময়ত অ, ততন্ত্ৰ বিদ্যা কৰে এইখিনি সময়ত সিহতে - সিহতে আহে শিকিব পাৰিত এতিয়া। পাপনা বুলি যি বিদ্যা শিকিব খোজে এইেইটো শিকি ল'ব পাৰে না মানে আশীৰ্বাদটো পাইজে ডাইৰেকট
উম, আৰু এটা আছে ছাগল তটা দেখছা ছাগল হল
দেখা নাই ব
তেতি য যায় ন নিজৰ লুমটো জ
অ - অ। অ',
এই আ কথা চাকল নিজৰ দেহা মনটো জ্ব
আজিকালি মানে কিছু - কিছু কথা আছে দেখা যায় না।
উ, উম- উম- উম।
বি পাপৰে যাম নেকি।
য তা এখন যাং নাযাং বা
বিপ্লৱক কৈছিলো হা।
অ
স কৈছে ফোন কৰিম দেিয় সন্ধিয়া মইচ যাবি যদি ক যাং দে হয় ন নহয়
অ',
তই সন্ধিয়া ফোন কৰিম তই মানিকাখন যাবা কৈ আছিল। হা।
যাবা খোজা ননাকি।
অ, অলপ ঘূৰি আহিলো হয় ট্ৰেইনেদি যাম ট্ৰেইনেদি আহিম আৰু কি
ভিটোটো হৈ ৰ
ন কি কৈছা ৰাতি তেৰেন পায়ম নাপায়
পাই কিেইতি ন মি ট্ৰেইনত উঠি পাৱ নাই ন।
তেওতে বি নথা নাই।
উমহ,
চব উঠও গট যাবি
যাম দে ওলাবি ওলালি যাম তদি যা অওলাজুল হালও যাম দে দকলেি খালে আৰু ক'ত যাম। নাজান য গো উম, গোটেইকিলা যদি যাৱা ময়ো যাম ওলাম দে মই ক'লে আগে কবি অলপ যাৱাৰ এক ঘণ্টালে কেনেকে ওলাব পাৰিম। এক দুদিন আগতিয়াই কবি আৰু কাপোৰ চাপোৰ কিনবা লাগিব কিবা।
এই শুকবাৰ বাজাৰ আছে তাৰ পৰা এটা হোৱাইট চাৰ্ট কিনি আনিম ৰ ময় কলা - কলা লং পেণ্ট হোৱাইট চাৰ্ট আৰু এটা কলা ঘড়ী হয় নহয়। ধুনীয়াকৈ পিন্ধি যাম আৰু চেণ্ডেলটো পিন্ধি আৰু জোতা তোতা পিন্ধি যাতে যাব নোৱাৰি না। চেণ্ডেলটো বাহিৰতে থৈ যাব লাগে, চেণ্ডেল নৰ্মেল চেণ্ডেল পিন্ধি গেলিয়ে হব।
অ', চেণ্ডেল এটা কিনবা লাগব আৰু। কিনিবা লাগিব এতিয়া পেন কিবা কিনিবা লাগিব চাগে, চাট আছে ন চাৰ্ট নিকিনিলেও হ'ব। চাট আছে নিকিনিলেও হ'ব পেন এটা কিনিব, উম। কি কৰি আছা এতিয়া।
এ এনেই আছো মই ভাবিছো ভাত চাত খালো, খাই লৈ মইভাবিছো মোবাইলটা চাৰ্জত আছিল চাৰ্জৰ পৰা খুলিলো, তোকে ফোন মাৰো নেকি। সেইকাৰণে ফোনটা মাৰলো ৰ এইবাৰ ফোন মাৰো কি কৰি আছা। উম, এই খবৰটো তোক জানাই দিং আগতে।
উম - উম।
এই যাবি যদি চ যাম।
উম, ওলাবি আৰু কেতিয়া ওলালি যাম দে।
হা
অলালি যাম দিয়া।
দেখা নাই। মই কোনোদিনে যাৱা নাই জন্মৰ পৰা ডাঙৰ হয়লো সৰুৰ পৰা ডাঙৰ হৈ গ'লো যাৱায় নাই।
বিলাকে যায় কয় মোৰ সেনকে ওলাই নহয় না।
মানুহৰ মুখে দি শুনছো কথা নাকা এখন মোবাইলত চাবা লাগিছ নিউজত চাবা লাগিছো। যাবা নাই না।
উম, হম।
কথাটো এইটাই হ'ল না সঁচাকৈ যাৱা নাই। এতিয়া সঁচাকৈ যাব পাৰলেহে। হম
কথাটো ঠিকেই কৈছা হয় দিয়া।
তেক জোনটো তোৰ নে এ ফোনত দেখি আছা মোবাইল ফোনত চাই আছা সেইটো তে দেখি কেনেকা ফিল হৈ আছে তুমি ৰিয়েল দে কেনেকে ফিল হৈ আছা সেইখিনি বচ বুজিব লাগিব না ৰিয়েল চাই কেনেকে ফিলিং হয় ইয়াতে। দি আছে বহুত ভাল লাগিব। মোবাইল চাই ভাল লাগে -মোবাইল চাই ভাল লাগে কিন্তু তাত কৰি বেছি ভাল লাগিব ৰিয়েল ৰিয়েল লাইফত বেছি
গেলি এটা অভিজ্ঞতাটো বেলেগ আহে ন।
অ'-অ'।
সেইটোৱে আৰু মানে এটো।
হা।
দে নহ'লে ওলাবা দিয়া যাম দিয়া। কনফাৰ্মেচনটো চিয়ৰ কৰিবা হা যাব না নাযাবা কেতিয়া যাবা। টাইমটো চিয়োৰ কৰিবি তাৰ মানে অলপ কিনবা লাগিব ন কিবি অলপ।
তই অলপ ফোন কৰি থাকবি লগগিলাক মই ক কৈছিলো আজি মই কৈছো ক ৰাতি খবৰ দিব বুলি কৈছে। ক মই কৈকবি যাবি যদি কবি আগতে হয়নে নহয়।
কনফাৰ্ম কবি ক'ত যাবি কেতিয়া যাবি আৰু এতিয়া অলপ যাবি সেইখিনি পইচা খৰচ গোটেই খিনি আলোচনা কৰি ল ভালকে তাৰ পিছত যাম দে। সেনে যাওঁ নাযাওঁ কেনকে যাবি। তাতে য তাতে ত যাতে সমস্যা নহয় আৰু
অ
যাৰ সময়ত কাৰবাৰে ওলাব কাৰবাৰে নলাইম
উম একেবাৰে ৰিয়েল কবা লাগিব না কথা এটা
সেইটোকো লব হয় ন
অ চল চুলি কাটবি নেকি জিলি
হা কি ক'লে তুলি অ কাটিব লাগিছে কাটিলে ভাল হয় অলপ উম উম উম তাতে ৰাতে কাটাই থ কথা পঢ়ি আছা নাই বুলি ঘৰ পৰা কাটি যাবি
ত পৰা কাটি যাবা চ ফোন ক দি
অ সেইটোৱে ক'লো
অ আহ হয় চাটটা কেন যে হোৱাইট হা চাটটটা হোৱাইট হয় যে অলপ কিবা কিবি থাকে দাগ দাগ থাকে অলপ হোৱাই হোৱাইট তাৰ ভিতৰত দ খালি প্লেন হোৱাইট নহয়
কোন কিিবা হৈ গ আৰু ল এ চিন দিল এ ত এ হয় ন
হা সুযোগ কৰি খুন হ'ব দো নহয় খেতিপথ মই ক
তেটো এতিয়া কিবা বন্ধ কৰি দিছো নেকি মই এইটো কন কৰি দে ইটা হয় দেখ ইেক্টৰ আছেড ইউল চিম ৰেফাৰেন্স মবাইল ন ঘৰালি কৰিব অখাল
হ
আহ আচছা আছা অ
বুজিছ কৰা ন কিি
স ত হিডয় হেগিয় আমাৰ হ ৰ
হেল্ল'
অ হেল্ল'
অ কি কয়
এই কিবা চি মৰ্ত কৰি ্ ভ মলৰিচাৰ্ ম নাই মবাইল কি কৰি দিছ তই
বুজছে নাই হা
কোৱা তাৰ কথা বাদ দিয়া পিছত তাৰ লগত কথা পাতিিবা আৰু অলপ টাইম পাতিলাম
সেয়া নেটটো চলি আছে অ' নেটটো চলবই না অকল মানে বিচাৰ ভৰ এয়া ফোনটা কৰাৰ একবাৰ
তত কহ আজি আবেলি ক'ত যাবি
নেটৱৰ্ক নাপায় মোবাইল নেটৱৰ্ক নাপায় অ'। মোবাইল নেটখ নাপায় কাৰণে
হেল্ল'
হেল্ল'
অ' হেল্ল' ক যাবি পান নাই কৰি বান্ধ দ য বাগান বি খ কতি পিছলৈ বন্ধ।
ঠিক
হেল্ল'
অ কোৱা
এ ৰহ তটা চলি আহিছিল ঘন্টা মোবাইল কি বেয়া হৈছে ইফালে গৰু খেদাই আছো সি আৰু নিজৰ প্ৰব্ ফোন এটা লৈ আহছোন যা দেখাই আছে পুৰা।
হয় নকি
ক'ত কি ক'ত কি ভাল কৰিব লাগে স চাবা লাগবিব ন কি প্ৰব্লেম আছে কি নাই
তাত দুটা চিম ভৰাইছে ক'ত কি কি টিপছে
মোবাইলৰো প্ৰব্লেম হৈ যায় ঘূৰি যায়ে মবাইল প্ৰব্লেম
অ উলটা উলটা টপ থাকিব যতে মতে
উম, দেউতাই সদাই ফোনটো বেয়া হবই না কন বস্তুতটো ভালকে চলাবা লাগে
অ এইখন বেলেগে কামত বিজি আছো তাৰ মইটা চাই থাকিম নেকি ইমান সময় কথোন ক
নহয়, ভালকে চাব লাগিব